হেল্ল!
অঁ কেনে আছা?
মই ভালে আছোঁ। তুমি কেনে আছা?
অঁ, মোৰো ভালেই দিয়ক। মই মানে আছোঁ, আছোঁ ভালে আছোঁ।
কওঁক, কওঁক। বহুত দিনৰ মূৰত আজি ফোন কৰিলে যে আপুনি?
সেইয়াই মানে, আজি মানে আ আমাৰ বিদ্যালয়ত এটা মানে উৎসৱ আৰু পৰম্পৰাৰ ওপৰত মানে আলোচনা হৈছিল সেই বিষয়টো মানে মোৰ বৰ ভাল লাগিল মানে
হয়
তাৰ কাৰণে মই ভাবিলো অ', হয়
উৎসৱ আৰু পৰম্পৰা আমাৰ সমাজৰ অতি গুৰুত্বপূৰ্ণ অংশ সেইবাবে আমাৰ মানে এইবোৰ মানে কি হয় আমাৰ সংস্কৃতি আৰু ঐতিহাস্যক পইচাই চিয়াই ৰাখে
হয়, ঠিকে কৈছে আপুনি আমাৰ অসমত বহুত ধৰণৰ মানে উৎসৱ পালন কৰা হয় সেইটোতো গমেই পায়
হয়
বিশেষকৈ বিহু উৎসৱ বিশ্বজুৰি বিখ্যাত
হয়, আমাৰ ৰঙালী বিহু, কাতি বিহু আৰু ভোগালী বিহু এই তিনিওটা বিহুৰ নিজা নিজা তাৎপৰ্য আছে
উম, হয় নাই অ', ৰঙালী বিহুত যেনে নতুন বছৰৰ আৰম্ভণি হয়। আৰু মানুহে নতুন কাপোৰ বা বিহু নাছে কাপোৰ নতুন কিনে বিহু গান গাই আৰু সকলোকে শুভেচ্ছা জনাই
হয়- হয় ভোগালী বিহুতটো আৰু
অ', মাদ পিঠা পনা আৰু লাৰু বনোৱা হয়। মেজি জ্বলোৱা আৰু উৰুকা আনন্দ খুবেই মনোমোহা আমি যেতিয়া সৰু - সৰু, আছিলোঁ মানে ৰঙালী বিহু বা কৈ আমি ভোগালী বিহু বেছি ৰং পাইছিলোঁ কাৰণ ৰঙালী বিহু যে কি হয় আমাৰ কিশোৰ কিশোৰীৰ কাৰণে যিবোৰ আমাৰ এডালচ হয় তাহাতে যেনেকুৱা ৰঙালী বহুত বৰ ৰং পায় আ, ধুনীয়াকৈ সাজ পাৰ আমাৰ মুগাৰ মেখেলা চাদৰ গামখাৰু, কপৌ ফুল, সাজি কাচি ধুনীয়া ৰঙা ফট লয় নাচি বাগি বহুত আনন্দ পাই যেনে আমি সৰুতে মোৰতো ৰ' ভোগালী বহু বিহু বিৰাট ভাল লাগিছিলে। মোৰ ককাৰ ঘৰত যাওঁ লাৰু পিঠা নানা ধৰণৰ পিঠা পনা খাবলৈ পাইছিলো। লাৰু বনোৱা ধৰি আৰু সেই যে মেজিটোৰ কাৰণে আমি ইমান ৰাতি ৰাতিপুৱা উঠিছিলোঁ।
সেইবোৰ দিন আজিকালি আমি টাউনত থাকা পৰা খুব কমেই দেখিবলৈ পাওঁ নহয় নে?
হয় - হয়, দেখা পোৱাই নাযায়।
আৰু যেনে কাতি বিহুত কৃষকসকলে যে এই ধাননি পথাৰত যে কি জ্বলায় আৰু ভাল ফচলৰ বাবে যে প্ৰাৰ্থনা কৰে সেইবিলাক আমিও কৰিছিলোঁ সৰু থাকোতে, কিন্তু এতিয়া মানে টাউনত থাকি মানে দেখা পোৱাই নাযায় আৰু।
হয় এইবোৰ পৰম- পৰা মানে আজি-কালি নোহোৱাই হৈ যাব ধৰিছে আমাৰ আহ টাউন বোৰত মানে চহৰত মানে এইবোৰ অ ধাননি পথাৰত নোহোৱা হৈছে। বা আমিও জীৱনত ইমান ব্যস্ততাৰে ভৰি পৰিছো মা- নে খুব কমেই যোৱা হয় গাঁৱলে আমি যেতিয়া সৰু আ- ছিলো আমাৰ ককা আইতাৰ লগত পথাৰলৈ গৈছিলো ইমান ধাননি পথাৰত গধূলি তাত চাকি জ্বলাই ইমান মনোমোহা দৃশ্য দেখা- পাইছিলো। আমি প্ৰাৰ্থনা কৰিছিলো যে আমাৰ যিবোৰ ফচল আছে খে- তি পথাৰৰ যিমান খিনি বস্তু ৰোৱা গৈছে খুব ভাল হওঁক ইমান যে ধুনীয়াকে প্ৰাৰ্থনা কৰিছিলো খুব মনত পৰে এই লৰালি কালবোৰ
হয়
আৰু কেৱল বিহুৱেই নহয় দূৰ্গা পূজা বা দীপাৱলী, ঈদ, খ্ৰীষ্টমাছ আৰু পংগল আদি উৎসৱ লাই আহ ভাৰতত সমানে আনন্দৰে পাৰ পালন কৰা হয়।
হয় হয় এই উৎসৱোৰ আচলতে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ সম্প্ৰতি আৰু ঐক্য বৃদ্ধি কৰে। যেনে আমাৰ হ অ বিভিন্ন ধৰ্ম অনুযায়ী বিভিন্ন সম্প্ৰদায় অনুযায়ী আমাৰ আহ যেনে বড়ো ভাষাত আমি ৰংজালী বৈছাগু বুলি কওঁ তেনেকে আমাৰ অসমীয়াত ৰঙালী বিহু ঠিক তেনেকে বিভিন্ন পৰম্- পৰা বিভিন্ন মাহত আমাৰ উদযাপন কৰা হয়। কেৱল দুৰ্গা পূজা বুলি নহয় আমিতো দুৰ্গা পূজাতে নতুন কা- পোৰ লোৱাৰ পৰা আদি কৰি খুব সাজি কাচি দূৰ্গা পূজালে যাওঁ। দীপাৱলীটো আমাৰ গোটেই ভাৰত- ততে মানে উৎ এইটো উৎসৱ পালন কৰা হয় বা আমাৰ ঈদ, খ্ৰীষ্টমাছ যেনে আমি ডিচেম্বৰ মাহত আমাৰ সকলোবোৰ আহ দুৰ্গা পূজা, ল- ক্ষী পূজা, কাতি বিহু আৰু ৰাজ পূ ৰাজ মেলা এইবোৰ শেষ হৈ যোৱাৰ পিছত যেতিয়া আকৌ খ্ৰীষ্টমাছ আহে আকৌ ইয়ে যে আ জাক জমকে উৎযাব পিছতে সেইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ আহিল মাঘ মাঘৰ বিহু শেষ হোৱাৰ লগে লগে আৰু আমাৰ আহ তেনেকৈয়ে আমাৰ বিভিন্ন ধৰণৰ সম্প্ৰদায় বিলাকৰ পৰা আমি উৎসৱৰ জৰিয়- তে আমি প্ৰতিৰে থাকিবলৈ শিকো হয়নে আচ্ছা আপুনি পৰম্পৰা বুললে কি বুজ-
কৈছে পৰম্পৰা বুলিলে মানে পৰম্পৰা হৈছে পূৰ্বপুৰুষৰ পৰাই চলি অহা ৰী- ৰীতি-নীতি আচাৰ ব্যৱহাৰ আৰু সংস্কৃতি ভাষা আৰু সাজ-পোচাক আৰু হৈছে খাদ্য ভাৱ আৰু সামাজিক মূল্যবোধ মই এইখিনি বুজো
হয় - হয়, আমাৰ যেনেকে ঘৰত যেতিয়া কোনো পূজা বা শুভ অনুষ্ঠান হয় তেতিয়া ডাঙৰ সকলৰ আশীৰ্বাদ লোৱা হয় এইটো এটা খুব সুন্দৰ পৰম্পৰা যিটো আমাৰ আগৰ পৰা চলি আহি আছে আমাৰ যিবোৰ পূৰ্ব পুৰুষ পৰা চলি আহি আছে যে আহ আমি ৰঙালী বিহুত আমি নতুনচৰ হিচাপে নৱবৰ্ষ হিচাপে আৰু আমি গা পা ধুই পেলাই আমাৰ ডাঙৰ আছে সকলোৰে আশীৰ্বাদ লও খালি বিহুত ৰাতিপুৱা উঠি পেলাই আমি লৈ পেলাই আমি মেজি চাকি জ্বলাও গা পা ধুই আমি আমাৰ ডাঙৰৰ আমাৰ সকলোৰ পৰিয়ালৰ জেষ্ঠ্যসকলৰ আশীৰ্বাদ লওঁ এই পৰম্পৰা বোলা আছে বৰ ধুনীয়া পৰম্পৰা যিটো আাৰ পূৰ্বপুৰুষৰ পৰা চলি আহি আছে তদুপৰি অতিথি সকলক আদৰ সাদৰ কৰা ডাঙৰ সকলক সন্মান কৰা আৰু সৰু সকলক মৰম কৰা আমি যিবোৰ উপহাৰ দিওঁ বা আমাৰ সৰু বিলাকক আমাৰ অনজ বিলাকক এইবোৰো আমাৰ সমাজৰ মূল্যবান পৰম্পৰা।
হয় ঠিকে কৈছে আপুনি কিন্তু আজিকালি বহুতো যুৱক যুৱতীয়ে আধুনিকতাৰ প্ৰভাৱত কিছুমান পৰম্পৰা পাহৰি যাবলৈ ধৰিছে।
হয় - হয়, সেয়া চিন্তাৰ বিষয় কাৰণ আধুনিক শিক শিক্ষা আৰু প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব কিন্তু নিজৰ সংস্কৃতি আৰু পৰম্পৰা কেতিয়াও পাহৰিব নালাগে যদি আমি আমাৰ পৰম্পৰা ৰক্ষা নক কৰ তেন্তে ভৱিষ্যত প্ৰজন্মই নিজৰ শিপাৰ বিষয়ে জানিব নোৱাৰিব।
বিদ্যালয় আৰু পৰিয়ালৰো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে আমি মাক বাপেক বোৰে নিজৰ অ', যিটো আমাৰ ফিউচাৰ জেনেৰেচন বা আমাৰ সন্তানবোৰক আমি এইবোৰ শিকাব লাগে যে আমাৰ পূৰ্বপুৰুষৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ সংস্কৃ স্কৃতি আমি আহ পালন কৰি আহিছো আমাৰ কেনেকুৱা পৰম্পৰা আছে। শিশুসকলক সৰুৰে পৰা উৎসৱ আৰু পৰম্পৰাৰ বিষয়ে শিক্ষা দিব লাগে নহয়নে?
হয় - হয় লগতে উৎসৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু পৰিৱেশ সুৰক্ষা আৰু অপচয় নকৰোৱা আমি এইবিলাকো শিকাব লাগে আমাৰ দায়িত্ব কাৰণ এইবিলাক
হয় - হয় - হয়, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলেহে আমাৰ বহুতো নানা ধৰণৰ ৰোগ বিয়োগৰ পৰা আমি সুৰক্ষা পাব পাৰো আৰু পৰিৱেশ সুৰক্ষ খা ৰখাটো আমাৰ আচলতে প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব হ'ব লাগে কাৰণ আগৰ দিনৰ মানুহ যিবোৰ আছিল, আমাৰ পূৰ্বপুৰুষৰ। তেখেত সকলৰ আপুনি চাব। আমাৰ যিবোৰ ককা-আইতা আছিলে বা আমি যেতিয়া সৰু থাকোতে আমাৰ। ককা - আইতাসকলৰ মাক দেউতাকো আমি দেখা পাইছিলো তাহাঁতে। বহুত বয়স হোৱালৈকে আশী নম্বৈ বয়স হোৱালৈকে তেখেতে কলে চ। চকুৰে বহুত স্পষ্টকৈ দেখা পাইছিল। কিন্তু আজিকালিৰ ল'ৰা- ছোৱালীবোৰ আমাৰ যিবোৰ খোৱাৰ ভেজাল কওক। বা আমাৰ পৰিৱেশ বোৰ সলনি হোৱাৰ ক্ষেত্ৰত হওক বা আমাৰ জলবায়ুৰ ক্ষেত্ৰত হওঁক। আমাৰ বহুতো নানা ধৰণৰ। পঢ নানা ধৰণৰ মানে অ কি কব এইটো। সমস্যাৰ ক্ষেত্ৰত আমাৰ চকুৰ পৱৰব যাব ধৰিছে। বা আমাৰ সৰু সৰু আহ। বহুতো সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ চকুৰ পাৱাৰ গৈছে বা আমাৰ চুলিবোৰ পকিব ধৰিছে। এইবোৰ আচলতে আমাৰ। প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব হ'ব লাগে পৰিষ্কাৰ। পৰিচ্ছন্নতা বজাই ৰখা, পৰিৱেশ সুৰক্ষা কৰা। ঠিক তেনেকৈ আমি যদি আনন্দৰ লগতে দায়িত্ব পালন কৰো। তেন্তে উৎসৱ প্ৰকৃত উৎসৱ বৰ মানে প্ৰকৃত। আনন্দ উপভোগ কৰিব পৰা যায়।
হয় ঠিকে কৈছে আপনি।
আপোনাৰ সৰু কালৰ কিবা এটা পৰম্পৰা আপুনি ক'ব পাৰে যেনে। আপুনি সৰু কালত কেনেকুৱা কি কৰিছিলে?
হয় হয়।
মনত পৰে নে সৰু কালৰ কথাবোৰ?
অঁ।
আমিতো সৰু থাকোতে যেতিয়া আমি অ' গাঁৱত আছিলো। আমাৰ কুকা আইতাৰ লগত আমি খেতি পথাৰলৈ গৈছিলো। মাছ ধৰিছিলোঁ। নদীত গা ধুবলৈ গৈছিলো, তাৰ লগতে আমি একেলগে পঢ়া শুনাও কৰিছিল।
পঢ়া শুনাৰ লগতে আমি আহ বহুতো নানা ধৰণৰ ব্যায়াম কৰিছিলো। যেনে আমি আহ দৌৰা - দৌৰি খেলাৰ লগতে আৰম্ভ কৰি। বহুতো ধৰণৰ এক্টিভি। বোৰ কৰিছিলো যিটো আমাক সৰুতে কৰোৱা হৈছিলে কিন্তু আজিকালি কি হয় আমাৰ নৱপ। প্ৰ জন্মবোৰক এইবোৰৰ খেল ধেমালিৰ ওপৰত ইমান গুৰুত্ব দিয়া নহয়। সেইকাৰণে মই অনুভৱ কৰোঁ যে আমাৰ হেল্থবোৰো ইমান এক্টিভ নহয় আগত। তুলনাত।
হয়, ঠিকে কৈছে আপুনি।
অ' এতিয়া ৰাখিছো তেনেহলে।
অ' অ' দিয়ক।